হেল্ল'।
শুনিছানে?
অ' শুনিছোঁ। শুনিছে?
অ', অ' মই শুনিছোঁ দিয়া।
অ'। এইয়া মই হেৰি, এই আমাৰ মানে কি হ'ল, সেইদিনাখন হেৰি আহিছিলে যে এই যোগ দিৱসৰ দিনাখন, এই ছোৱালী এজনীয়ে শিকাবলৈ আহিছিলে যে
অ'।
সেইহে মানুহখিনিও ভাল পালে যে, তেনেকে কৰি পেলাই।
উম, উম, উ।
তাৰ পিছত এতিয়া মানে ছোৱালীজনীয়ে ৰাতিপুৱা আৰু আবেলি আহি তেনেকে শিকাই থাকে হি মানুহক।
অ' ভালে কৰিছে দেখোন, এইটো বহুত ভাল কাম কৰিছা। তাই মানে নিজেই শিকাইছে নেকি? অ', অ' কিবা এটাতো দিবই লাগিব ন'।
মই ৰাতিপুৱা যাব নোৱাৰো যে ৰাতিপুৱাও আহে, ৰাতিপুৱা যিখিনিয়ে পাৰে মানে ৰাতিপুৱা সেইখিনি কোনে কৰে? আকৌ আবেলিয়ে যিখিনি
কৰে, অ' বোৰ এই আহ, ভালে কৰিছে দেখোন এইটো।
অ' তাকে এতিয়া যাবলৈ ওলাই আছোঁ। বৰ ভাল হেৰি উম, ব্যায়ামকেইটা যে শিকাইছে মোৰ ককালৰ বিষ আছিলে নহয়। এই মই সেইদিনাখনৰ পৰাহে গৈ
অ', উম, উম। অ' হয় নেকি? অ' ভালেই হৈছে দেখোন নহ'লে এইটো ন'। আচলতে কি জানানে যোগবিলাক কৰিবই লাগে তেতিয়াহে আমাৰ স্বাস্থ্যটো ভালে থাক ন' আৰু ভাল খাদ্য খালেই নহ'ব আমি যদি ব্যায়াম চয়াম নকৰোঁ পৰিশ্ৰম হ'লেও অকমান কৰিবই লাগিব হয় নে নহয়? তেতিয়াহে আমাৰ দেহটো মানে চলাচল কৰি থাকিব। উম।
শৰীৰটোৱে ভালকে তোমাৰ কাম কৰিবলৈ শ
উম, উম, সেইটোৱে, মইয়ো আজি মানে কি জানা ৰাতিপুৱা মানে ফুৰিব গৈছিলোঁ নহয় ফুৰিব গৈ ফালে তোমাৰ পাচ পাঁচটা চাৰে পাঁচটা মানত দেখিছোঁ অ' খোজ কাঢ়ি আহিলো, খোজকাঢ়ি আহি বোলে‌ হেই দুটা এটা বোলো ব্যায়াম বোলো ফিল্ডতে এনেকে বহি পেলাই কৰোঁ তাৰ পিছত ওচৰতে এ মানে মন্দিৰ এটা আছে নহয় তাতে মানুহ অলপ চবেই মানে কি কৰি থকা দেখিছোঁ, তাৰ পিছত চাইছোঁ যে সেই সিহঁতেও কৰি আছ চবি‌ চাবি ব্যায়ামবিলাক মানে সিহঁতক যে, অ' সিহঁতক যে শিক শিকাই থৈ গ'ল সেই বাইদেউ গৰাকীয়ে আহি পেলাই, তাৰে এজন মানে অলপ আগতে শিকা যে তেওঁলোকে মানে শিকাই থাকে এতিয়া। একো পইচা চইচা নলয় আৰু। তেওঁলোকে নিজৰ লগতে ধৰি লওঁক বেলেগও যাতে
অ' সুবিধা এটা হয় অ' অ'। এই ইয়াত এতিয়া তাই স্কুটি লৈ পেলাই আহে সদায়।
হয়, নহয়।
খৰছো হ'ব নহয়, তাই নিজেও কাম ক্ষতি কৰি পেলাই আহে ন।
উম, উম, সেইটোৱে সেইটোৱে গম পাইছা আৰু চোৱা আজিকালি মানুহক সেইটো খৰচ। টোতো দিব লাগিবই ন, তুমি যদি ভাল এটা, কাম কৰিব বিচাৰিছা। তেনেহলে কিবা এটা খৰচ তুমি তাত দিবই লাগিব।
অ'এইয়া ৰাসত ব্যায়াম বিলাকো ইমান ধুনীয়াকে শিকাইছে। এতিয়া মই ধৰিল অকন শকত কাৰণে অসুবিধা হয় কৰিবলৈ। কিন্তু, হেৰি
ক্ষীণ মানুহৰ কাৰণে সু অ' তুমি মানে কৰি থাকিলে চাগৈ, কি জানিবা তোমাৰ অকমান স্বাস্থ্যটো হেৰি সলনি হ'বও পাৰে। ন, তেনেকুৱা এটা ‌সুবি। ধাও হ'ব মানে, কি জানা যোগ বিলাক কৰি থাকিলে মানুহৰ দেহটো ভালকে চলাচল, চল মানে তেজটো যদি চলাচল কৰি থাকে আৰু তোমাৰ বস্তু বিলাকতো লৰিব লাগে ন। আমি আচলতে কি কৰোঁ ৰাতিপুৱা খোজ কাঢ়ো। কিন্তু ক'বলৈ গ'লে ৰাতি পুৱা অনলি খোজ কাঢ়িলে তুমি মানে স্বাস্থ্যটো ভালে নাথাকে। খোজ কাঢ়িব লাগে লগতে আমি অকমান দৌৰি আহিব লাগে বুজিছানে? অ, অ বডিত টো লৰিলেহে, ব্যায়াম কৰিলেহে তোমাৰ ভাল হয়। তুমি এতিয়া যদি ষ্টেডিয়ামত যোৱা আৰু ৰাতিপুৱা আমি মানে মাজতে গৈছিলো নহয়। তোমাৰ এই পুলিচৰ ইন্টাৰভিউ বিলাক হৈ থাকিলে ল'ৰা বিলাক মানে দৌৰি ফুৰে যে পৰীক্ষা বিলাক দিবলৈ। তাৰছত সেই তেতিয়া মানে প্ৰথম মানে তেওঁলোকে কয় প্ৰথম আচলতে কি কৰিব লাগে, আপোনালোকে দৌৰিব লাগে। দৌৰি কৰি লোৱা পিছত, যেতিয়া আপোনালোকৰ দেহটো চলাচল মানে লৰে ন, অলপ মান, তেতিয়া কৈছে, আপোনালোকে ব্যায়াম বিলাক কৰিব লাগে। তেতিয়াহে মানে আপোনালোক কৰ মানে তাত মানে প্ৰভাৱ পৰিব। উম। উম প্ৰভাৱ পৰে আৰু। অ তুমি যদ দি মানে, খালি মানে, খোজহে কাঢ়ি আহা তেনেহলে তাৰ প্ৰভাৱটো ইমান মানে সহজতে নপৰে তোমাৰ। সেইয়াই অ', আৰু কি জানা খোৱা বোৱাটো কিন্তু তুমি কিন্তু হেই নিয়মিত কৰিব লাগিব। অকল ব্যয়াম কৰিলে নহ'ব তোমাৰ। তুমি এতিয়া ৰাতিপুৱা শুই উঠি পেলাই ধৰি লোৱা অলপ ফুৰি কৰি আহিলা। আহি মুখ হাত ধুই তুমি চাহ কাপ খাই দিয়া। কিন্তু চাহকাপ খোৱাৰ লগ অ উম গৰম পানী খোৱাৰ পিছতে অলপ পিছতে চাহটো খুৱাই ন, আমাৰ আৰু অসমীয়া মানুহে চাহ টো খায় কিন্তু চাহটো বহুত বেয়া গম পাইছা। সেই চাহ যে খোৱা তুমি তাক চেনি দি পেলাই খোৱা। তুমি যিখিনি কষ্ট কৰি আহিলা। সেই কষ্ট খিনি তোমাক সেই চেনী খিনিৱে দেখোন কাটিয়ে দিলে। হয় নে নহয়? তোমাৰ এনেই গ'ল। তুমি সেইটো কাৰণে কি কৰিবা? ৰাতিপুৱা খুব সোনকালে তুমি পাঁচটা বজাত উঠিলা পাঁচটা বজাত উঠি তুমি অকনমান খোজ কাঢ়ি, দৌৰি আহি, ব্যয়াম কৰিলা। ব্যয়াম কৰি আহি তুমি ধুনীয়াকৈ মানে গৰম পানী অলপ খাবা। আধা লিটাৰমান খাই দিবা। কুহুমীয়া গৰম পানী। অ খোৱাৰ পিছত তুমি আঠটা চাৰে আঠটামান বজাত মানে মগু, বুট এ মগু যে তিয়াই থৈ দিয়া। আৰু বুট তেনেকে আৰু বা ফলহা বস্তু কিবা খেজুৰ হওক, আপেল হওঁক, তেনেকে খাবা, চাহটো মানে তুমি মানে নাখাবায়, চাহত মানে বহুত তে, মানে চুগাৰে থাকে, চেনটো দিয়া যায় কাৰণে। যদি তুমি খাব বিচাৰা, চেনি নিদিয়াকে কিন্তু খাব পাৰা। গম পাই? অ', তাৰপিছত তুমি, এঘাৰটা মান বজাত এখন ৰুটি আৰু এটা কণী, আমলেট খালা। নহ'লে বইল কণী এটাই খালা, সেইখিনিয়ে তোমাক মানে, একো অপকাৰ নকৰে, তেতিয়া দুটামান বজাত তুমি ধৰা, মাছ হওঁক, মাংস হওঁক, এনেকে নৰ্মেল আমি যেনেকে ভাত খাওঁ, ভাতটো মানে কি হয়, বহুত কম খাব লাগে, আৰু চব্জি-তবজি, মাংস তুমি বেছি খাব লাগে আৰু, সেইখিনি খালা খাই-বই লৈ পেলাই, ইভনিং তুমি মানে, আমি কি কৰোঁ, ভাতি বেলা হোৱা লগে, লগে আমি ফাষ্ট-ফুডবিলাক বেছি খাওঁ, আৰু শুই দিওঁ আৰু, ফাষ্ট-ফুড বেছিকে খাওঁ, বেছি খাওঁ, ফাষ্ট ফাষ্ট-ফুড খোৱাৰ লগে, লগে ৰাতি আমাৰ ভোকতো বহুত দেৰিকে লাগে। সেইটোকাৰণে, আমি ভাতটো সদায় বহুত দেৰি দেৰিকে খাওঁ হয়, তোমালোকে, তুমি কি কৰিব পাৰা, তুমি যে যিহেতু কৰি আছা ন, সেইটোকাৰণে, তুমি কি কৰিবা, অকমানকে তুমি, ছয়টা মান বজাত বা চাৰে ছয় ছয়টামান বজাতে, তুমি দালিয়া হওঁক, অটছ, উম। অটছ হওঁক বা দালিয়া হওঁক, তেনেকে অলপ বনাই পেলাই খাই দিবা। খাই দিয়াৰ পিছত আৰু তুমি আৰু ৰাতি, একো নাখাবা। ভোক লাগিলেও তুমি, অনলি পানী খাবা। দুদিন তুমি অভ্যাস কৰি দিলে, ভোগ নালাগে আৰু।
তাকে কৈছে, কৈছে। আপুনি যিমান মানে, সোনকালে ভাতটো খাই, ভাতটো খাই পেলাই কৈছে, আপুনি দুঘন্ট মান নু নুশুব, আপুনি খোজ-চোজ কাঢ়ি থাকিব, অ', কৈছে আপুনি খোজ-চোজ কাঢ়ি থাকিব, খোজ-চোজ কাঢ়ি থাকিলে, তেতিয়া ভাতটো লা তাৰপিছত শুই দিব। চুন কৈছে।
অ', একো নহয়, ভাতটো উম। আমাৰ মানে, অসমীয়া, অসমীয়া মানুহবিলাক ভ ভতুৱা নহয় জানোঁ, ভাত নহ'লেতো আমি থাকিবই নোৱাৰো। নহয় জানোঁ, সেইটোকাৰণে তুমি যিহেতু, ভাতটো খাই, খাই এটা অভ্যাস হৈয়ে গ'ল। তুমি, সেই অভ্যাসটোটোন, সহজতেটোন পাৰ কৰিব নোৱাৰা, তুমি সেইকাৰণে, ভাতটোক খুব কম খাবা। মানে ধৰি লও, এঘহা ভাতটে তুমি দালি বেছিকে দিবা, আৰু চব্জি অলপ ল'লা। কণীটো খাব পাৰা, কণীটো প্ৰটিন যে বা পনীৰ হওঁক, তুমি এইবিলাক খাব পাৰা। এইটো নহয় যে, অ', পনিৰটো বেছি খাব পাৰা, আৰু এইটো নহয় যে, ৰুটি বহুত খালেও ভাল, ৰু ৰুটিটোও কমাব লাগে, গম পাইছা। ৰুটি এটা খালা, চবজি বেছিকে খাবা। অ', ঘি ঘিউটো বেয়া নহয় বাৰু, কিন্তু তোমাৰ ৰিফাইনটো নিদিবা, ৰি ৰিফাইনটো একে দেহত বহুত অপকাৰ কৰে, আৰু পাৰিলে প্লাষ্টিকৰ অ', অ', সেইটোৱে, সেইটোৱে, কোৱাচোন। অ', সেইটোকাৰণে হৈছে, উম, আমি ৰিফাইন উম। আমি যে, ৰিফাইন তেলটো বেছিকে ব্যৱহাৰ কৰোঁ, সেইটোৱে আমাৰ দেহত বহুত ক্ষতি কৰি আছে গম পাইছা, মানুহেটো এতিয়া বিশ্বাসেই নকৰিব যে, ৰিফাইন তেলটোৱে আমাক অপকাৰ কৰি আছে। আৰু এটা কথা কি, জানানে, পাৰিলে কি কৰিবা। এয়া যি, তোমালোকতো সৰিয়হৰ খেতি কৰায় হয়, সৰিয়হৰ তেল টোয়ে ব্যৱহাৰ কৰিবা আচলতে, অ', সেইটোৱে ব্যৱহাৰ কৰিবা। তোমালোকৰ এতিয়া গৰু আছে নিজেই ঘিঁউ বনোৱাই, বেচাই হয় নে নহয়? সেয়া ঘিউ দি পেলাই তোমালোকে ৰুটি বনাবা একো অপকাৰ নহয় কিন্তু ৰিফাইন তেলটো নাখাবা।
তাৰ ৰিফাইনটো মানে কেতিয়াবা কি হয় জানা? মানে, ঘিউটো পোৰাটো বেচি যায় যে। সেইটো কাৰণে ৰিফাইনটো অনা যায়। কেতিয়া স সদায় ঘতে খাব মন নাজাই নহয়। এতিয়া মই কথা এটা ক
নাযায়, নাযায় উম। অঁ, সেইটো কাৰণে ৰিফাইন তেলটো লাগে। উম, সেইটো তুমি তেল ব্যৱহাৰ কৰিবা বুজিছা? তুমি ৰিফাইন তেলটো ব্যৱহাৰ কৰিলে যিহেতু তোমাৰ অপকাৰে হয় ন'? অঁ, সেইটোৱে।
তেলটো কমি থাকিলে
অঁ, অঁ তেতিয়া লাগে। উম, কিনি আনিবা তুমি হেৰি তেলকে কিনি আনিবা লাগিলে। ধাৰাটো আনিবা, ধাৰাটো বেয়া নহয় যে। ধাৰাটো কিনি আনিবা কিন্ তুমি ৰিফাইন তেলটো টোটেলি ঘৰত নানি বাই মানে, সেইটোৱে বহুত অপকাৰ আৰু ময়দা। ময়দা একদম নানিবা। বিস্কুট বিলাক যে আমি যে খা খাওঁ। সেই বিস্কুটবিলাক খোৱাতো আমাৰ কাৰণে বহুত বেয়া গম পাইছা? মেৰি গ'ল্ড বিস্কুতটো ইমান বেয়া নহয় সেইটো ভাল। কিন্তু তোমাৰ বেলেগ বিস্কুট তুমি নাখাবা একো, উম। নাখাবা, নাখাবা। একেবাৰে বেয়া ময়দাটো আৰু ৰিফাইন তেলটো যদি তুমি যদি নোখোৱা কৰি দিব পাৰা। তুমি বহুত বেমাৰৰ পৰা ৰক্ষা পাবা নিজকে মানে গম পাইছানে? সেই দৈ খাবা, দুপৰীয়া দৈ খাবা, দৈটো খোৱাটো বহুত
ভাল, ভাল উম।
কি কৰিবা জানানে? দৈ দৈটো খুৱাই নহয়, দুপৰীয়া কি কৰিবা তুমি দৈ খিনিতে, তিঁয়হ যে তিঁয়হ তিঁয়হ এটা ৰু ৰুকি দিবা। তিঁয়হ, গাজৰ ৰুকি তাতে তুমি কি কৰিবা? তেল অলপত, তেল মানে গৰম অকমান কৰিবা। তেলখিনি গৰম কৰি তাতে তুমি সৰিয়হ কেইটামান ফুটাই দিবা। বগা সৰিয়হ ফুটাই দি আৰু তাতে তুমি হে পাৰিলেকে এইয়া যে, আমাৰ এইটো কি হয়? নৰসিংহ পাত, নৰসিংহ পাত কেইটামান দি পেলাই অকমান ফুটাই লৈ, সেইখিনি তাত দি পেলাই মিক্স কৰি অকমান নিমখ দিবা। দি পেলাই খাবা। চোন, তেনেকেও ভাল লাগে সেটো, অঁ, সেইটো তোমাৰ অকমান টাইমৰ কাৰণে যদি তোমাৰ ভোক লাগি থাকে। সেই বস্তুটোৱে তোমাৰ ভোকটো কমাই দিয়ে। কাৰণ তিঁয়হ আৰু গাজৰ থাকে যে লগত। অঁ, কেঁচা চব্জি খুব খাবা। কেঁচা চব্জি মানে চালাদ খাবাই।
সেইবোৰ কাৰনে
উম, কিন্তু অঁ, হেই কিন্তু ৰাতি তিঁয়হ নাখাবা। তিঁয়হটো হজম নহয় ৰাতি। হজম নহয় যে, সেইখিনি তুমি মেইনটেইন যদি কৰা আৰু লগতে তুমি যদি ব্যায়াম বিলাক কৰি থাকা। তোমাৰ স্বাস্থ্যটো বহুত ভাল হৈ যাব আগতকৈ।
উম, উম।
বাকী এনেই ভালেই আৰু তোমালোকৰ?
অঁ, অঁ ভালেই, ভালেই। তাকে অঁ, গোটেইখিনি ভালেই দিয়া। এই ছোৱালীহে গাটো ইমান হেৰি নাছিল।
অ--এতিয়া ভাল পাইছে ন? অঁ, হেই তেনেকে তুমিও তেনেকেই মেইনটেইন কৰি থাক্‌ কিবা তুমিও নিজকে। উম, ঠিকে আছে দিয়া বাৰু ন? অঁ, হ'ব দিয়া। অঁহ্‌ অঁ।